হেল্ল'।
শুনা পাইছা নে?
অ বন্ধু কি কৰি আছা?
অ আছো এ আছো এনে।
আহ আৰু ভাত চাত খোৱা হ'ল?
অঁ হল।
অ কি খাল আজিৰ দিনত।
অ' কি কয় আজি মাংস খালো।
অ মাংস খালা। মই মানে ৰাতিপুৱা উঠিলো চাহ খাইলো অলপমান এনে নিৰামিষ খালো দিনটো আৰু চাহ আৰু পাস্তা খালো ইনে আৰম কৰি আছিল তাৰপিছত তুমি কেনেকে।
মোৰ ভাল মইও ৰাতি। উঠি কেনে চাহ চাহ খালো আহি আহ তেতিয়া অলপ পিছত ভাত খাইছিলো। তুমি কি ভাত খাল নে নাই?
উম খালোও মানে এ এতিয়াতো খোৱানাই মানে দিনতে খাইছিলো। ইতি নে আৰাম কৰি আছিলো আৰু মানে। হ খবৰ কেনেকে আছে তোমাৰ ঠিকে ভালে।
অ ভাল আছে।
অ মোৰো ঠিকেই হয়, মানে ইমান ঠিকেই হয় খবৰ বিলাক। ঠিকে চলি আছে, অ দিনটো কি ঘৰতে আছিল ন বাহিৰত আছিল কবাত?
উম, ঘৰৰ ঘৰতে আছিলা একো নাই কৰিবা তুমি?
উম, ময়ো এনেে ঘৰত আছিলো হ আৰাম কৰি আছিলো এনেকে কৰা হ নাই এনেকোৱা তুমি কৈছিলা। আজি বিষয়তো মানে মই ভাবি আছো তোমাৰ চ আগৰ টাইমত এতিয়াতো আমি যেনেকা কলেজত অহা হল কাম কৰা হ'ল।
উম হয় হয়, স্কুলৰ মেমৰিজ বেলেগে আছিল কিবা।
উম, যেনে অ তুমি কোৱা আকৌ যেনেকে তোমাৰ কেনেককা আছে স্কুল মেমৰিজ বিলাক তুমি কেনে।
মইজ মই যেতিয়া স্কুলত ফাষ্ট গৈছিল ইমান ভয় লাগিছিল। মানে কি ক ক্লাছ নাৰ্চাৰীটো খালি কান্দাৰে গৈছে।
উম হম।
উম, আৰু কি কয় আৰু। আমি দ আমি বন্ধু বন্ধু বন্ধু বিলাক মিলিকিন ইমান। বদমাশি কৰিছো স্কুলত।
উম। উ বুজিছো বৰ মানে যেনেকা আগৰ টাইমত সৰু টাইমত ফাৰ্ষ টাইম স্কুলত যাোৱা হৈছিল একো মানে নতুন নতুন চব বোৰ মিলাক আগতে মানে। এ কাৰো চিনাকিও নাছিল, যেনে ফাষ্ট লগ ধৰা প্ৰথমত চব। চব লগত লগ ধৰা মানে চুপ চাফ থাককা একে একো কথা পতা নাই লাষ্টত আস্ত আ্ত লগ ধোৱাৰ কথা পা। যেনে কেনেকা আছে কি আছে কি নাম কোন এনে। কৰি কৰি এজন দুইজন লগ কৰি কৰি আস্তে আস্তে মানে লগৰখন পৰিল। লৰ খ হৈ পেলাই। অ
তোমাৰ, তোমাৰ তোমাৰ ভ ভালকে শুনি পোৱা নাই।
অ' এতিয়া শুনি পাইছে নেকি?
অ অ এতিয়া এতিয়া।
হয়, এতিাৰ মানে তোমাৰ যেনেকা আগৰ টাইমত যেনে তোমাৰ স্কুল। স্কুলৰ টাইমত কি আছিল মোবাইল ফোন নাছিল। তুমি লগৰ বিলাৰ লগত অ লগ ধৰিবাখৰে স্কুলতে যাব লাগিছিল নহলে ঘৰৰ বাহিৰত লগ। ধৰিব লাগিছিল মানে তুমি খেলাবোৰো মানে লগৰ লগত হৈ আছিল ইতিতো মানে আজিৰ ল'ৰা ছোৱালীবিলাক বুজি নাপায় আৰু ফোন থাকে গে গেমত খেলি থাকেতে গেম খেলি থাকে কিবা খেলি থাকে সেইকাৰণে মানে ইমান কথা পতা নহয় লেকিন আগৰ টাইমৰ মানে কি আছিল তোমাৰ লগৰ হয় তুমি লগৰ লগতে মানে স্কুলত থাকা হয় দিনতটো খেলি থকা হয় তোমাৰ টিফিন বিলাক একেলগে খোৱা হৈ যায় ক্লাছত একেলগে বহাই পেলাই তোমাৰ অ মিছ বিলাক কৰা থাকিলে পিছফালে বহি পেলাই বদমাচি কৰি থাকা যায় এনেকা এইটো মানে আগতে আমাৰ কথা বিলাকে বেলেগ আছিল এতিয়াতো মানে ল'ৰাবিলাক বুজি নাপাই আগৰ টাইমো কথাবিলাকে বেলেগ আছিলে আৰু তোমাৰ মানে কি তোমাৰ তোমাৰ মতে আগৰ টাইমত তোমাৰ ক্লাছকোন খন আছিল মানে ক্লাছ ওৱান টো থ্ৰী ফ কোনটো আছিল
চবতে ভাল ক্লাছ না মোৰ বহুত ভাল চিকটো লাগছে মানে ইমান প্ৰেচাৰ নাছিল মানে ইমান একো নাছিল মানে ক্লাছ উ ওৱান টু এইট লৈ মানে আমাৰ বহুত ভাল নাইনৰ পৰা আমাৰ বহুত আহে কিবা বহুত প্ৰেচাৰ থাকে কৰিবৰ কাৰণে উম
কি মানু্হ তুমি যেনে অ তুমি যেনে অকলে সৰু টাইমত মানে ইমান কিবা নাথাকে আৰু মানে খালি গ গ ৰাতিপুৱা গাল স্কুল দিনতটো লগৰীয়া লগত থাকিলে আৰাম কৰি ভাত চাত খাই টিফিন খাইলো নাই ভুল থাকিল ক্লাছত ৰাতিপুৱা লাছত অ সন্ধিয়া আহিল ঘৰত সন্ধিয়া আহি পেলাই লগৰ টিভি চালো টিভি চালো অলপমান কিবা কিবি খালো চিপছ খালো এনেকা লাষ্টত ৰাতিপুৱা ছেম এনেকা আৰু ইতিতো মানে তোমাৰ কি হৈ গল ল'ৰা ছোৱালী বিলাক নতুন নতুন তোমাৰ কি হৈ যায় আজিকালি ফোন বিলাক আহে যেনেকা এনে ই ফোন অহাৰ পৰা বেছি কথা পতা নহয় আৰু লগৰ বিলাকৰ লগত মানে যেনেকা আছিল এ আগৰ টাইমত কি আছিল মানে লগৰীয়া বিলাক কি হয় তুমি একো নাছিল খালি ফোন বিলাক ফোন নাছিলে একো নাছিল তুমি খালি প্ৰথম লগৰ লগত যাই পেলাই কথা বতৰা হৈ আছিল এতিয়া মানে তোমাৰ মোবাইল ফোন আহিল কি কি আহিল মানে আজিকালি ল'ৰা ছোৱালীবিলাক বেছি অনলাইন গেম বিলাকত থাকে তোমাৰ যেনেকা বিম আই বা তোমাৰ ফ্ৰী ফায়াৰ কি কি আজ আগত আমি স্কুলত যেনেকা হাইডেন চিক খেলা হৈছিল তোমাৰ ভাগা ডৰা খেলা হৈছিল কিবা কি বেলেগ বেলেগ প্ৰকাৰৰ গেম খেলা হৈছিল যেনে কাবাড্ডী খেলা আছিল কি কি খেলা আছিল তেতিয়া টাইমত কটাবিলাকে আলগ আছিল মানে তেতিয়া লগৰবিলাকৰ এক থাকি একচাত খাই মেলি এক চাত খেল অ এনেককা অ ডুপ পাইলেও মানে লগৰ লগৰ মানে এনে হাঁহি হাঁহি স বিলাক ওলাই দিলে এনেকে দুখ পালে এনেকা হাঁহি থাকিলে নিজৰ লগতে এনেকা তেতিয়া টাইমৰ কথাবিলাকে বেলে বেলেগ আছিল আৰু মোবাইলখন নাছিল না তাৰ মানে লগৰ লগৰে একেলগে থাকা হৈছিল এনেকে আৰু তুমি কি ভাবা এটা আজিকালি যেনেকা নতুন টাইম আহিল আগৰ টাইমৰ কেনেকা আছিল তুমি কি ভাবা এটা
অ মই মানে আমি আমাৰ টাইমতো আমি বহুত ফোন কৰিছো মান মানে আগত আমাৰ লগতটো মোবাইল নাছিলে অ ত আমি খালি মানে উম তই খালি খেলি স্কুলত যাওঁ খেলো খেলো খেলো আৰু টিচাৰ টিচাৰৰ পৰা গালি খাই খাই এইটৰ লকে গৈছো নাইন ইমান প্ৰেচাৰ টেনতো ইমান প্ৰেছাৰ ফেমিলিৰ মানে কি কম মানে ক্লাছ ওৱান টু এইট একদম হেভেন আছিলে মানে কি কওঁ চবতকে ভাল ক্লাছ আছিলে এইটো আৰু আহ আহ আহ আৰু খালি টিভি আছিল আগতো আমাৰ লগত টি একো নাছিল মানে মোবাইল চোবাইল নাছিল। অ কিপেড আছিল তিতিয়া ইতিয়াতো চবৰ লগত নিজৰ পশ্ন চন হৈছে ক্লাছ টোৱৰ ঔহ বস্তা বিলাকৰো এতিয়া পাৰ্চনেল ফন্ট আছে আমাৰতো একো নাছিল। খালি টিভি আছিৰে টিভি চাও য আৰু স্কুলত যাওঁ টিভি চাও স্কুলত যাওঁ। তুমি কি কোৱা?
অকলে আগৰ সৰুতে আমাৰ অকমান বেছি ভাৰ আছিলে কিন যে তুমি আস্তে আস্তে ধীৰে ধীৰে আস্তে আস্তে ডাঙৰ হৈ‌ গল যেনে তোমাৰ বৌটচখন আহি গল নাইনৰ পৰা আস্তে আস্তে তোমাৰ প্ৰেচাৰখন‌ আহি গল বৌটচ টাইমৰ মানে অলমান লগৰ বোলক কতা পতা অলপ কম হৈ যায় মানে কি হয় ৰ তোমাৰ পৰৈক্ষা পৰৈক্ষা আহি যায়। খেল মানে তু ভাল কৰিত তোমাৰ আগৰ চেপ্তাৰটো কি লোৱা হয় যেনেকে আৰ্টছ কমাৰ্চ চায়ন্স সেইটো গম পা। হয় মানে সৰু টাইমত অলপমান ভাল আছিল আৰু অলমান শান্তিকে চব যাই আছিল খালি পঢ়া ঘৰ স্কুলত যোৱা আৰাম কৰা আহা পঢ়া কৰা স্কুলত যোৱা আৰাম কৰে এনেকা এতিয়া তোমাৰ ধীৰে ধী ডাঙৰ হলে তোমাৰ যেনেকা এ পৰীক্ষা বিলাক অলপ বেছি ধান দিব লগা হয় যেনেকা ইতাত যেনেকে আমাৰ এটা কলেজ আহিল কোনে কোনে কামো কৰি আছে, কলেজো কৰে আছে কোনে কোনে খালি কলেজ কৰি আছে ইতামানে ইতা টাইমতি টামানে খালি তোমাৰ সব ধ্যানত খালি কলেজলৈ যায় নহলে কামলে যায়। ইটো বুকো ব্য ব্যস্ত হৈ যা মানুহে। আগৰ লগৰৰ লগত ইমান কথা পাতা নহয় মাহত একবাৰ দুইবাৰমান কথা পাতা হৈ যায় ফোনত এতিয়াতো চবই নতুনৰু। লগৰ আহিল না কিবা আহিল ধৰিল অফিচত লগৰবিলাক আহিল কলেজত লগৰে আহে। কথা পতা হৈ যায় লেকিন আগৰ লগৰ বিলাক জিন জিন স্কুলৰ টাইমত পৰিছিল। ইটো লগৰ বিলাক জোন জোন যাৰ লগত আছে এতৰ লগতে ভাল আৰু মানে চ কেবাৰে আক অকল লগৰেবিলাক এতিয়ালেগে তোমাৰ লগত আছে মানে তোমাৰ আশ্লি লগৰে বিলাক হৈ গ'ল আৰু। এন্ট লত তুমি কথা পাতিব পাৰা মানে মাহত একবাৰ দুবাৰ মান কথা পাতা হয় লেকিন কথা পাত টা হ এ কম হলেও মানে অ লগতে থাকে আৰু এতিয়া‌ আৰু।
উম। মানে এই অ অ ভাল শু শুনা বাইচ শুনা পা।
অ শুনা পাইছো শুনা পাইছো কুনে কোৱা কোৱা।
অঁ! অ সে হেলৌ শুনা পাই আছে।
অ খুনি পাইছো খুনি পাইছো কোৱা কোৱা।
অ অ অ অ মানে ইয়াতে বহুত বৰষুণ পৰি আছে নাই সেইকাৰণে।
অ সে বুজিছো বুজিছো নাই নাই নাই নাই বুজিছো বুজিছো ক ক কোনে কৈছো তুমি কোৱা। চিক।
অ কি কয় অ কি কৈ আছিল আপুনি চব পাহৰি গেল মানে। ইমান বৰষুণ আছো ইয়াতে কি অ মানে।
সটো মানে কোৱাচোন মানে যেনেকা অ কোৱা কোৱা কোৱা কোৱা তুমি কোৱা।
মানে আমাৰ যে কলেজ মানে টেনৰ পিছত ইলেভেনটো মানে একদম ভাল ক্লাছ চবতকে ভাল ইলেভেন মানে কি ক হৈ গৈছিল। ইলেভেনটো আমি এনেই পাছ হৈ যাওঁ মানে কোনো ইমান ফৰ্চ কৰি নকৰে ইলেভেন। মানে ইলেভেনটো বহুত ভাল ক্লাছ আছিল আাৰলে কলেজ যাও ডেইলি ডেইলি। নতুন নতুন ফ্ৰেণ্ডচ আমাৰ কলেজ টাইমতো ভা বহুত ভাল আছিল এতিয়াতো চবৰ নিজৰ পাৰ্চনেলচ ভিকেল আছে মানে ক্লাছ ইলেভেনটোচ ভাল হয় টেনত। টেনতকে বেছি ইলেভেনটো ভাল।
উম সেটুৱে তুমি জানা সকলোৱে। অ যেনেকা তুমি ক'লে সৰু এ এটা সৰুৰ পৰা ডাঙৰ হৈ থাকে তুমি যেনেকা টেন পাছ। কৰিল তাইনে পাছ তুমি কি কৰা হয় লাইফত যেনেকাে তুমি আৰ্টচ লয় কমাৰ্চ লয় ছায়েস লয় ইয়াৰ- কিয় তুমি বাচা বাচা- তাৰপিছত তুমি এইটো লোৱা হয় ইয়াৰ পিছত তুমি ইয়াতে নো লগৰ এবিলাক লগ পাই- এই কিন্তু এইটো লগৰ ল'ৰা কি হৈ গল তোমাৰ ইমান ইমান কিবা নহয় তুমি ইমান সৰু পৰা চিনাকি নহয় থাকে কোনে প্ৰেমত যেনেকৈ সৰু একেলগে মে কলেজো স্কুল একেলগে কৰিল কলেজো একে কৰিল। গ্ৰাজুৱচন এক কৰিলে কলেজো একো কৰি একেলে কৰিলে এন্ত লগত থাকিল ভাল আৰু মান কি তুমি যাক সৰুৰ পৰা চিনি পা তুমি যা এনেকে- কেনেককা হয় কেনেককাা হয় মানে তোমাৰ ইয়াতখনন থাকে আৰু মানে কি ইয়ে কেনেককাা আছিল ইয়ে কেনেককা নাছিল কতে পাৰ না মান তুমি সৰু লগৰা বেলেগ কথা বেলে খা ন তুমি নতুন নতুন থাকা। নে লগত অ কলেজৰ লগৰ অফিৰ লগৰ এনে মানে নতুন নতুন নাজানে এ কেনেককা আছিলে আ- তেতিয়া কেনেকাা হয় সৰুৰ পৰা কি হ'লে তুমি চিনি পাও- কি মানে আগতে কেনেককা আছিল এতিয়া কেনেককা আছিল ঘৰৰ মানুহ কেনেকা যেনেকা ম লগৰীয়া হয় ইয়াৰ লগতান- সৰুৰ পৰা থাকি আছিল সৰুৰ পৰা জানো ইয়াৰ পৰা ঘৰৰ মু বিিলাক মোক চিনি পায় কি কি মু কুনি হয়। শুনি নহয় এনেকাটো তোমাৰ লগৰবিলাক চাক বিলাকি ভাল আৰু নে তোমাৰ লগত কথা পাতি ভাল লাগে কি মানাৰটো বিখ্যয়াত হৰ কিতাপ কথা পাতি।
হ'ব আহ কেতিয়াবা লগ পাম।
অ ঠিক আছে দিয়া দে ধন্যবাদ-
দিয়ক দিয়ক।